হেল্ল',
শুনিছা?
অহ, শুনি আছোঁ।
কি কৰি আছা তুমি? হয়। মইয়ো এনে আছোঁ ৰবা। অহ, মই ভা মই ভাবিছোঁ আজি তোমাৰ লগত অলপ পৰিয়ালৰ বিষয় হয়ে কথা পাতো নেকি। তুমি কি ভাবা পিছে? উম, মই ভাবিছোঁ আজিকালি আচলতে যেন পৰিয়ালৰ যেন গুৰুত্ববোৰ কমি গৈছে তেনেকুৱা এতা হৈছে আচলতে আমাৰ মিলা প্ৰীতি মিলা -প্ৰীতিবোৰ, মৰম -স্নেহ আচলতে নাইকিয়া হৈ পৰিছে তুমি চাবাছো যিখন ঘৰত একেলগে সৰু পৰা দাদাই ভাই একেলগে খেলি ধূলি ডাঙৰ দীঘলত। সেইখন ঘৰতে বিয়া হোৱাৰ পিছত যেন দৌৰ মাজত সম্পৰ্কতো একে নাথাকে। তাৰপিছত এনেকুৱা হয় তাৰ পৰা তুমি মাটিৰ হৈ একদম। নিজৰ থকা ঠাই খিনি হৈয়ে যেন কাজিয়া কৰি। লগা হয় তেনেকুৱা হান হৈ পৰিছে আৰু কি হয়। তুমি তুমি ধৰিলোৱা আৰু তুমি বিয়া হৈছা। মাকৰ ঘৰলৈ আহিছা বা বৌকজনীয়ে সেনেকুৱা গুৰুত্ব নিদিয়ে। এইখন ঘৰত তুমি ডাঙৰ দীঘল হ'লা সেই। এইখন ঘৰতে যেন তোমাৰ নিজৰে গুৰুত্বটো কমি গৈছে তেনেকুৱা হৈ গৈছে আচলতে তেনেকুৱা। আচলতে মই ভাবোঁ যে। তেনেকুৱা হব নালাগে পিছেত তুমি কি ভাবা।
মানে ধৰা আমি মানে পৰিয়ালৰ গুৰুত্ব। বুলি প্ৰথম ক'ব গ'লে মানে আমাৰ জীৱনৰ প্ৰথম ধৰা। মৰম শৃংখলা বা শিক্ষা এইবিলাকৰ। ওপৰত আহি পৰে বা এজন শিশুৱে ধৰা মই জন্মৰ পিছত। প্ৰথমে মাক দেউতাকৰ স্নেহ আৰু মানে যত্ন লাভ কৰে মানে। সেই মৰমে মানে তেওঁ চৰিত্ৰ গঢ়ি তোলে। ধৰা অ মাকে মানে। আমাৰ মৰম ত্যাগ বা। নিশা এক নহয় নিশা শিকাই আৰু বা দেউতাকে পৰিশ্ৰম। দায়িত্ব বহুত আৰু। আত্মবিশ্বাসৰ মানে শিক্ষা দিয়ে আৰু। অ আৰু মানে তেওঁলোকৰ সৈতে মানে খেল। খেলি খেল ধেমালি বা পঢ়া শুনা। হাঁহি ধেমালি বা সৰু সুৰা কাজিয়া সেইচবে মানে। স্মৃতি মানে মধুৰ কৰি তোলে ধৰা বা ভাগ ভিতৰা বা সহযোগিতা। অ শিক্ষা পোৱা যায় আৰু আৰু সেয়া মানে তোমাৰ এটা ডাঙৰ সমস্যা ধৰা অ সমস্যা বুলি ক'ব গ'লে অ ধন সম্পত্তি বা উপাৰ্জন বা উপাৰ্জন লাগেই কিন্তু তাৰ লগে লগে পৰিয়ালৰ বাবে সময়ো উলিয়াব লাগে অ ধৰা একেলগে বহিও কথা আহাৰ খোৱা বা অলপ সময় কটাব লাগে আৰু
হয় হয় তুমি ঠিক কথাই কৈছা আচলতে আৰু কি হয় জানা তুমি চাবাছোন আগতে আমাৰ গৰম বন্ধ দিলে আমি ধৰি ঘৰত থাকিব ন খজো আৰু তাৰমানে এ যে আমাৰ ঘৰত যাম তে সিহঁতৰ ঘৰত যাম জেঠাইহঁতৰ ঘৰত আজিকালি ল'ৰা ছোৱালী যে তেনেকুৱা তেনেকুৱা এটা মানে অনুভৱ বিলাকও নোহোৱা হৈ পৰিছে আচলতে আমাৰ ডাঙৰ বিলাকৰ পৰাই সেইবোৰ শিকিছে বুলি মই ভাবো তুমি চাবা এ আজিকালি শাহুৱেক বিলাকে বোৱাৰীয়েকক অত্যাচাৰ কৰে বোৱাৰীক অত্যাচা কৰে বাৰু তেনেকুৱা আচলতে আমি টিভিত দেখিবলৈ পাওঁ এই যৌতুকৰ কাৰণে অত্যাচাৰ কৰে আচলতে সেইবোৰ হ'ব নালাগে মই ভাবো দিয়া কিয় যা আচলতে বিপদত কিন্তু সেই বোৱাৰীজনীয়ে হয়তো পানী এগিলাচ দিব লগা হয় জীয়েকজনী থাকিলেও যেন জীয়েকজনী পিছতহে আহি পায় আচল সকলোৰে তেওঁৰ এখন ঘৰ এখন এৰি আহিছে তেওঁলোক মূল্যটো জানিব লাগে মই তেনেকৈ ভাব পিছে মনৰ ধাৰণৰে এইলাক আমাৰ মানুহ বিলাকৰ আচলতে মনৰ ধাৰণা বিলাক সলনি হ'ব লাগে মই এনেকুৱাকে বুলি ভাবো তুমি কি বুলি ভাবা কোৱা
মানে সেইটো মানে কৰিব নালাগে ধৰা যিহেতু বিপদত মানে সকলোকে ঘৰৰ নিজৰ মানুহখিনিকে লাগে আৰু বেলেগৰ কথা মতেও নিজৰ ঘৰৰ মানুহক অত্যাচাৰ কৰিব নালাগে আৰু মানে ঘৰ এখন ধৰা তোমাৰ কি বোলে মানুহে বা চলাব নোৱাৰে বা সকলোৱে মানে উ নিজৰ সামৰ্থ অনুসৰি দায়িত্ব পালন কৰিব লাগে বা আৰু সকলোৱ মানে নি ভাগ বতৰা কৰিব লাগে এজনৰ ওপৰতে মানে দায়িত্ব খিনি দিব নালাগে মানে সকলোৱে মানে নিজৰ গুৰুত্ব হেইটি পূৰণ কৰিব লাগে আৰু তে এতিয়া মানে ঘৰখনো ধুনীয়াকে চলি যাব আৰু আজিকালি মানে মোবাইল ফোনৰ ওপৰতো মানে পৰিয়ালে বহুতো মানে প্ৰভাৱ পেলাইছে ধৰা মোবাইল ফোনৰ যোগাযোগ অ সহজ কৰি কৰিছে ধৰা কিন্তু বহু সময় পৰিয়ালক মানে সদস্য একেলগে বহি থাকিব থাকিব মানে নিজৰ টাইম নাই কাৰণ মোবাইল ফোনতে ব্যস্ত থাকে তাৰ ফলত মানে বহুতো সমস্যাৰ সৃষ্টি হৈছে কিন্তু অ ধৰা কিছু সময় মোবাইল ফোন আঁতৰাই ৰাখি যদি পৰিয়াল সৈতে কথা পাতে বা একেলগে বহি আহাৰ খাল খায় বা আলোচনা কৰে তেনেকে আৰু ধৰা যেতিয়া মানুহে ধৰা পৰিয়ালৰ মানুহে সমস্যাত পৰে তেতিয়া মানে ত ভালকৈ আৰু আলোচনা কৰিব লাগে কিন্তু আজিকালি মানুহ বিলাকৰ ধৰা তোমাৰ অ পৰিয়ালৰ মানে মানুহবিলাকক চব মোবাইল ফোনতে ব্যস্ত হৈ থাকে
হয় অ আচলতে তুমি ঠিক কথাই কৈছা আৰু কেনেকুৱা হয়? জেগাটো তুমি চাবাচোন সৰুৰ পৰা আমাক মায়ে ডাঙৰ দিনৰ সৰুতে দহ মাহ দহ দিন ঘৰ ঘৰত ৰাখি জন জন্ম দিলে, তাৰপিছত যেতিয়া লৰাটো ডাঙৰ হ'ল বিয়া কৰালে তাৰপিছত মাক আজি দেখাই পাওঁ টিভি প্ৰত্ৰয়ে মাকক বা দেউতাকক বৃদ্ধা আশ্ৰমত থব লগা হ'ল আচলতে মইভাবো। সেইবিলাক হ'ব নালাগে কিয় যেনে আচলতে মাহঁতে মাহঁতে ল'ৰা ছোৱালীক মৰম কৰোতে কিন্তু কোনো মানে কোনো নাই যে কোন। বোধ নকৰে কোনো মৰমত আচলতে নিজৰ সন্মান ইমানেই মৰম কৰে কিন্তু আমি সেই মৰমৰ যেন মূলত দিব নোৱাৰোঁ কিছুমান নিদেতো সকলোৱে নহয় বাৰু সেনেকুৱা হৈ গৈছে আৰু চাবা। বাহঁতে সৰুৰ পৰা আমাক ইমান খিনি খোৱাই পিন্ধাই পঢ়াই ইমান খিনি ডাঙৰ কৰাৰ পিছত তেতিয়া আমি উপযু হম যে আমি নিজে এটা কিবা কাম কৰি পেলাই দুই পইচা ইনকাম কৰিব পৰা হৈ যাও। তেতিয়া চাবাচোন আমি মাহঁতক এটকা দিব কাৰণে তাৰমানে আমাৰ মনটো কিন্তু আ মনটো নক যেন দিব নোৱাৰাৰ দৰে হৈ যাই কিন্তু সেই মা দেউতাই আমাক সৰুৰ পৰা ডাঙৰ দি ৰ কৰি ইমানখিনদি সিহঁতে নিজৰ নিজৰ খিনি নাভাবি আমাৰ খিনি ভাবি পেলাই। তেনেকুৱা কৰে আৰু সেইবিলাক হ'ব নালাগে। মই ভাবো আৰু আৰু কি হয় মই ভাবো দিয়া। তুমি কি তুমি তোমাৰ মনৰ ভাৱটো কবা পিছে আজিকালি চাবাচোন। এ বহুতে মই তেনেকুৱাকৈ টিভিয়ে বাতৰিয়ে দেখা পাই থাকো মাক বিলাক ক আছিল আমাৰ যেনেকুৱা আমাৰ জন্মদিন হলে মাহঁতে আমাৰ কাৰণে এখন ফুগী হ'লেও দিয়ে। বা কিবা এটা স্পেচিয়েল কৰিব খোজে কিন্তু মই ভাবো আচল আমিও তেনেকুৱাকৈ মা দেউতাক অলপ সময় দিব লাগে। বা মাৰ দেউতাৰ অলপমানটো ল'ৰা ছোৱালীৰ পৰা এটা আশা থাকে ন সকলোৰে আশা থাকে। পিছেত তুমি কি ভাবা কোৱাচোন।
মানে আমাক যেনেকে ধৰা। দিয়ে বা মন্দিৰত তোমাৰ চাকি ধুপ জ্বলাই ঠিক তেনেদৰে আমি মানে অ যেতিয়া নিজে ইনকাম কৰিব পৰা পৰা হম। এতিয়া মানে আমিও তেওঁলোকক কিবা এটা ভাল বস্তুৱে হওক এই দিব লাগে আৰু ধৰা সেইটো সকলোৱে মানে জনাতো উচিত কিন্তু বহুখিনি লোকে আৰু এইটো ন কৰে আৰু ধৰা আমাক মানে সৰু পৰা ইমান অ মানে কৰ্তব্য ইমান
বা এই বহুত খিনি যত্ন এই মানে চব খিনিতে মানে পৰি কিনে লাষ্ট টাইমত তোমাৰ মানে বৃদ্ধাশ্ৰম বা এইবিলাক বহুত থৈ আহে আৰু তোমাৰ আৰু মানে এইটো মানে। কৰিব নালাগে ধ মানে আমিও যেনেকে আমাক সৰু পৰা আকৌ মৰম চেনেহ হ। কৰি ডাঙৰ দীঘল কৰিছে ঠিক। তেনেদৰে আমিও অ বয়স হলে আমিও চাব লাগিব বা। বহুতে কিন্তু তোমাৰ হেৰি অ বৃদ্ধাশ্ৰম বা কৰ'বাত এৰি থৈ আহে আৰু সেইটো কৰিব নালাগে সেইটো মানে মানুহৰ বহুত ডাঙৰ ভুল ধাৰণা।
উ
আৰু ধৰা সমাজ সমাজ এখন মানে গঢ়াত মানে ধৰা পৰিয়ালৰ বহুত ভূমিকা থাকে বা সমাজত বহু পৰিয়ালে মানে অ অ ধৰা প্ৰতিটো পৰিয়ালে যদি সৎ বা শিক্ষিতৰ দায়িত্ব সদস্য গঢ়িবটো‌ তেন্তে সমাজখনো উন্নতি হয়। ধৰা সমাজখন উন্নতি হয় মানে তোমাৰ দেশখনৰো মানে ভৱিষ্যত এটা আহিব। ধৰা শিশু অৱস্থাৰ পৰা ভাল অভ্যাস গঢ়ি তুলিব লাগিব বা পৰিয়ালে যত্ন কৰিব লাগিব ধৰা নিয়মিত পঢ়া বা সময়তে উঠা পৰিষ্কাৰ পৰিচ্ছন্নতা বা বয়সস্থক কেনেকৈ সন্মান কৰিব লাগে বা আনক সহায় কৰিব লাগে এইবিলাক মানে ভাল অভ্যাস মানে পৰিয়ালৰ সদ মানে ডাঙৰ সদস্য বিলাকে দেখুৱাব লাগিব আৰু
আ আচলতে তুমি ঠিক কথাই কৈছা অ আৰু কেনেকুৱা হয় জানানে আমি আমি যে মন্দিৰত যাওঁ আচলতে কি জানা মন্দিৰত নগলেও তোমাৰ কথা নাই মানুহক দেখাই সেৱা কৰিলে আচলতে সেইটো কৰি লাভ নাই মই ভাবো আমাৰ ঘৰতে মা দেউতা আছে আচলতে আমি যদি মা দেউতাক সন্মান দিব জানিলে আমি ভগৱানৰ ওচৰত নগ'লেও কথা নাই আচলতে মা দেউতা সেইকাৰণে খাইছে যেন ভগৱানৰ ওচৰত নগলেও যেন আমি কা ঘৰতে বা আমাৰ কাষতে যেন মা দেউতাক কা শুনি কোৱা এখন ধৰণত পিছে কি হয় আজিকালি যেন বহুত ল'ৰা ছোৱালী মা দেউতাৰ আচলতে মৰম বোৰ নাজানে তেনেকুৱা হয় নহয় আৰু গুৰুত্ব নিদিয়ে কেনেকুৱা হয় আৰু চাবাচোন মাক দেউতাক ঘৰত থৈ পুতেক বোৱাৰীকে অকলে ফুৰিবলৈ যোৱা সেনেকুৱা ভালদৰে বহুত কাৰণত দেখিছো আচলতে তেনেকুৱা হ'ব নালাগে বৌয়েক নন্দেকৰ সম্পৰ্ক বোৰ আজিকালি ভাল নেদখো সেনেকুৱা বোৰ হব নালাগে আছিল ভাই ভনী বা বাই ভনিৰ দৰে একেলগে থাকিব লাগে তেনেকুৱা হব লাগে বুলি মই ভাবো আৰু পৰিয়ালত কেনেকুৱা হয় আচলতে ঘৰখন আমাৰ যেতিয়া আমাৰ পৰিয়ালৰ গোটেই কেইজনৰ মনতো একে থাকিব গোটেই কেইটা যেতিয়া হাঁহি ফু্তি যে দ্বাৰা আমি যেতিয়া চলিম তেতিয়াহে আচল তে এখন ঘৰ এখন ঘৰ হৈ থাকিব মই তেনেকই ভাবো পিছে পিছে আজি লগত কথা খিনি বহুত খিনি ভাল লাগিল তোমাৰ পৰা নজনা কথা বহুত খিনি শি শিকিলো চাগে তুমিও চাগে মোৰ পৰাই কিছু শিকিলা কোৱা
দে ধন্যবাদ আজিলৈ এৰিছো আৰু পিছত এটা বেলেগ সৈতে আমি আলোচনা কৰিম
অ পিছে